বন্ধু শুনিছা ন?
শুনিছা?
কি-কি-কি কৰি আছা?
আছোঁ এনেই। তুমি?
মই এনেই আছোঁ বৰ্তমান। বাকী ভাত-পানী খালা?
অ‍ঁ! ভাত-পানী খালো। তোমাৰ মাতটো ফাটি-ফাটি আহিছে। অলপ নেটৱৰ্ক থকা জেগাত আহা।
হয়-হয়। নেটৱৰ্ক থাকা জগাতে আছোঁ। কোৱা? শুনা পাইছা ন? অঁ।
ভাত খালা? ভাতটো মই পনিৰে দি খালো আজি।
কেনেকে বনাইছিল পনীৰটো?
পনিৰটো মই বনাইছিলো ৰবা আজি।
তাকেতো কি-কি পনীৰ? মটৰ পনীৰ বনাইছা?
অঁ মটৰে দি বনাইছোঁ। মটৰ পনিৰ। এই তোমাৰ মটৰ হেৰি মটৰ দিছোঁ। তোমাৰ কাবলি বুট বুলি কয় যে?
আচ্ছা-আচ্ছা! এই গ্ৰীণ মটৰটোতো এতিয়া নাপায়েই।
অঁ গ্ৰীণ মটৰটো নাই তোমাৰ এই কাবেলি বুটতো দিছোঁ।
ব্ৰাউন কালাৰ যে ন?
অঁ-অঁ! ব্ৰাউন হয়।
অ! বুজিছো-বুজিছো। এ মইয়ো তেনেকুৱা মাছ ভাজি ভেদাইলতা পকৰি তেনেকুৱাই খালোঁ। চালাড
ভেদাইলতাৰ পকৰি?
উম।
কেনেকুৱা লাগে ভেদাইলতাৰ পকৰি?
খাই পোৱা নাই?
নাই-নাই, ভেদাইলতাৰ পকৰি খাই পোৱা নাই।
ভাল লাগে বনাই চাবা।
হয় নেকি?
পে মি মিক্সিত প্ৰেচ কৰি কিনে বনাই চাবা। পিয়াজ-চিয়াজ কাটি কেনে, অলপ জল এইয়া চিকেন পৰি আছে, মিক্স কৰি কেনে বনাই চাব। বঢ়িয়া লাগে বা আৰু ভেদাইলতা মাছ দিও খালোও বঢ়িয়া লাগে।
অ', মাছৰ দি।
উম।
মই খোৱা নাই ৰবা, খায় পোৱা নাই তেনেকে।
খায় পোৱা নাই ন? খায়, টেষ্ট ট্ৰাই কৰিবাচোন।
অঁ অঁ। কৰব লাগবো।
অ', বঢ়িয়া লাগে।
বাকী ক'তো যোৱা নাই এতিয়া?
এতিয়া যোৱা নাই ৰ'বা এই অলপ আগত লগৰ কেইটামান আহিছিল লগ ধৰিলো। তেওঁলোকৰ লগতে অলপ কথা বতৰা পাতিলো।
ক'ত আহছিল? তোমালোকৰ ঘৰ, তোমালোকৰ ঘৰত নেকি?
আমাৰ ঘৰত নহয়, আমাৰ পদ পদূলি মুখত।
অ', ত অঁ সিহঁতৰ মুখত কেলে আহিচি?
অ', । হেই এতিয়া মা হঁতেও খুজিছে ন, কি লৈ আহিম আৰু।
হয় নেকি? ওচৰৰে লগ নে দূৰৰ?
নাই বেছি দূৰৰ নহয়, তেতিয়াটো বিশ মিনিট লাগে। তাৰ ঘৰত যোৱাতে আধা ঘণ্টা বিশ মিনিট, মানে মই কৈছ, অ মানে এ এ মানে মোৰ লগৰ এটা নতুন গাড়ী লৈছে বুজিছা।
হয়।
সেই গাড়ীটো অলপ চলাই চালো, বঢ়িয়া গাড়ী। সি'ৰ জুম ওৱান টুৱেণ্টি ফাইভ, বঢ়িয়া লাগে চলাই। বেলেগ উৰাইছো আজি গাড়ী।
হয় নেকি?
উম।
তাকেতো।
গাড়ী লোৱা ল লগটোৱেই আহিছে।
অঁ', ঠিকে আছে।
উম, গাড়ীটো চালো, গাড়ীটো চাই কেনে উম, নিজৰেই গাড়ী, গাড়ী ল'ব ইচ্ছা গ'ল।
অ', অ' নিজৰটো বা ইচ্ছা যায়, পইচাইহে কৰিব।
তাকেই পইচাহে।
পইচা লাগিব।
ইচ্ছাটো বহুত বস্তু কৰিব মন যায়, কিন্তু পইচাহে মেইন। বহুত কিনিব মন যায়, যেনেকুৱা । তেনেকুৱা।
কি কৈছা?
এই ব বস্তুটো বহুত কিনিব মন যায়। বস্তুটো বহুত কিনিব মন, টোহে মেইন।
হয়, হয়, সেইটোৱেইতো। অ', এনে আৰু কি গাড়ী ভাল লাগে?
মৰ স্কপিঅৰ বাহিৰে?
অ'
স্কপিঅ'ৰ বাহিৰে তোমাৰ ভাৰনা যে আছে ন' সুন্দৰ ভাৰনা লাম্বা গাড়ীটো
উম ভাৰনা ভাৰনা
বঢ়িয়া লাগে বঢ়িয়া, চানৰোপ থাকাটো
গ'ম পাইছো নতুন হয় অ' চানৰোপ সেইটো কিন্তু গাড়ীটো ভালে লাগে কিন্তু মোৰ কোৱা কোৱা।
আৰু তোমাৰ ডিফেণ্ডাৰ ভাল লাগে ডিফেণ্ডাৰ।
ডিফেণ্ডাৰ ভাল লাগে নেকি।
হয়।
এইবিলাকতো ভালে লাগে দাম বহুত
দাম বহুত দাম বহুত ডিফেণ্ডাৰৰ কৌৰৌৰ মানে আহি যায়
অ' ক'ৰৰ আছে দুই ক'ৰৰ পাঁচ কৰৌৰ তেনেকে আছে এনে আমাৰ আমাৰ বেদি কি কি কৈছে
মানে ডিফেণ্ডাৰৰ প্ৰাইচটো ক'ৰৰ ওপৰত যায়
উম। আমাৰ মিডিয়াম মানে, মিডিয়াম গাড়ীৰ ভিতৰত এনে ভাল লাগে তোমাৰ, এইবিলাক ভাল লাগে তোমাৰ
কি ক'বা? এইবিলাক
ক্ৰেস্তা
স্কৰ্পিঅ', স্কৰ্পিঅ'।
ক্ৰেষ্টতা ভাল লাগে না নাই ইনোভা ক্ৰেষ্টতা।
এনেকুৱা ক্ৰেষ্টতা বেয়া নালাগেই আজিকালি ওলাইছে নহয়। উম, উম বহুত ওলাইছে এতিয়া গাড়ী।
আজিকালিতো ইলেক্ট্ৰিকৰ মানে ষ্টাইল কেইটা মই ভ- ভাল মায়েন্ত্ৰা ই ভি বুলি যে ওলাইছে
অ' ই ভিও ওলাইছে এতিয়া বহুত
হয় মাহেন্দ্ৰাৰ ই-ই ভিবোৰ বঢ়িয়া লাগে
মহিন্দ্ৰাৰ গাড়ী বিলাকতো ভালে লাগে
উম, মাহেন্দ্ৰাৰ লগোটোৱে কিবা মোক ভাল লাগে।
উম, মহিন্দ্ৰাততো তোমাৰ থাৰ থাৰ ওলাইছি যি থাৰ ৰক্স
অ' হয় থাৰ্ড ৰক্স ফাইভ ডোৰ
উম, সেই সেইটোও ভাল লাগে আৰু তোমাৰ মহেন্দ্ৰাতো তোমাৰ এক ছি ভি এক ছি ভি খান মহেন্দ্ৰাৰ কিজানি
হয় তাৰপিছত স্কৰপিঅ' এন এখন আছে ন' মহিন্দ্ৰাৰ
উম
স্কপিঅ'ৰ এ স্কপিঅ' এন স্কপিঅ ক্লাছিক নহয় হা স্কপিঅ' এন
গম পাইছে গম পাইছে এনতো গম পাইছো
অলপমান ডিজাইনতটো বেলেগ যে
ডিজাইনটো বেল
অ' এইখনো বঢ়িয়া লাগে, উম মুঠতে মই মাহেন্দ্ৰা কোম্পানীৰ চব গাড়ীয়ে ভাল পাওঁ
মহেন্দ্ৰাৰ ভাল লাগে মহেন্দ্ৰাৰ এতিয়া ভাল লগা
হয় এক ছো ভি বঢ়িয়া লাগে।
হেক্টৰ চলাই গৈছে নে নাই হেক্টৰ?
এম জি হেক্টৰ।
অ'।
নাই নাই নাই দেখিছো। উম, উম।
বঢ়িয়া লাগে সেইখনো।
টাটাৰ গাড়ী বিলাকো ভাল লাগে।
ভাল লাগে, ভাল লাগে ত গাড়ী ভাল লাগে। মই ত হয় কোৱা?
এখন ওলাল হেৰি
হেৰিয়াৰ অ হেৰিয়াৰ হেৰিয়াৰ হেৰিয়াৰ হেৰিয়াৰটো বৰব়া লাগে ব্লেক হেৰিয়াৰটো।
উম উম আলে
মানে মই এ একচ ইউ বি ক মানে জোন কেইখন মানে কোম্পানীৰ গাডী আছে ভালে লাগে। এক্সপিল সেইখন মডেল কেইটা বঢ়িয়া বঢিয়া লাগে না?
অ অ
বাকী নৰ্মেল গাড়ী মই মাহেন্দাৰেৰে ভাল পাওঁ। এক ছুবিৰ বাহিৰে আৰু হুণ্ডাইৰ ভাল পাওঁ হুডাই। হুণ্ডাই, ভাৰনা, ক্ৰেতা
আৰু এটা যে ওলাইছে সোনন্দাই মানে কম বাজেটত বঢ়িয়া এখন গাড়ী যে আইটন ন
নি হাইটেনৰ নিউ মডেল টো একদম বঢ়িয়া ন নিউজখন?
নিৰচখন চলিছে কিন্তু কিন্তু মই সুন্দাৰ গাড়ী কি মাৰুতিৰ গাড়ী ভাল লাগে।
উম উম।
মাৰুতি সুন্দাৰ গাড়ীত তেল বেছি খাই।
তেল খায় তেল খায়।
কিন্তু মাৰুতি গাড়ী বিলাকো ভালে তোমাৰ এতিয়া ওলাইছে।
উম মাৰুতি এখন ওলাইছে ন? কিবা কিবা নহ হৈছিল
মাৰুতি এখন ওলাইছিল তোমাৰ সিদিনা মই ডিলাৰত যাওঁতে দেখিছো।
অ এইটোয় এইটোয়ে নাম কব লৈছো ৰবা।
পাহৰি গলোঁ নামটো কি আছিল?
এই লাম্বা কে গাড়ীটো পুৰা
অ লাম্বা গাড়ী কিবা নাম আছিলে ৰবা
কি কৈছা? ভিক্টৰিয়া
খাটা চিট থকা চেমেণ্টাৰ গাড়ী। হেল্লো'
ভিক্টৰিয়াছ
চছেভেন চিটাৰ এইটো সাত লাখ নে আঠ লাখ পৰে এইটো।
এ মই সুধিছো তোমাৰ হেৰি অ তোমাৰ তেৰা লাখৰ পৰা ষ্টাৰ্টিং প্ৰথম লো মডেলটো
তাৰপিছত ট মডেলটো ইমান
টপ মডেলটো তেইশ লাখ আও গিলিছ একদম দামীটো। সিদিনা ময় ডিলাৰত গৈ দিফুত গৈছিলো। তেৰ লাখ ষ্টাৰ্টিং হ'ব।
ছেভেন চিটাৰ গাড়ী দিছে বাহ।
তেৰ লাখৰ পৰা ষ্টাৰ্টিং হয় ল' মডেলটো। আৰু হাইছ- হায়েছ দামী অঁ টপ মডেলটো হৈছে তোমাৰ অ তেইশ লাখ। মানে ভিক্টৰিয়া চৰ। এ লৈ লোৱা ললো মাজতে এখন আৰু ক'ত গাড়ী লৈ থাকা।
কি গাড়ি লৈছা?
এই ডিজে লৈছো ফিকছে।
কোনটো কি কি কি কোম্পানী?
মাৰুতি।
নাম কি?
দিজেৰ দিজেৰ।
সুইফ্ট ডিজাইৰ।
ছুইফট দিজাইৰ এতিয়াতো চুইফটো বেলেগ ডিজায়েৰ বেলেগ হৈ গৈছে।
অ অ'
এই ব্লেক কালাৰটো লৈছো।
বুজিছো বুজিছো, মানে অকল ডিজাইৰ ন।
ডিজাইৰ অঁ'
অঁ' ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল হাঁ।
অঁ' ঠিক আছে দিয়া ভালে লাগিল।
অ' অ' ৰাখিছো।